শুনি পাইছ?
অ।
উম
হেল্ল'
হেল্ল'
অ, কোৱা
কি কৰিছা?
একো নাই কৰা, এনে বিচনাত বাগৰি আছো। যি গৰম পৰিছে, ডিউটিলৈ যোৱা নাই।
উ আ, অজি বহুত গৰম দিছে।
উম।
ক'ত থাকা তুমি?
মোৰ ঘৰ যোৰহাটত, তাত থাকোঁ গুৱাহাটীত।
হয়-হয়ছ, উম-উম
তোমাৰ?
মই অৰ্জুনা মঙলদৈ, বাট গুৱাহাটী থাকো।
আহ, মংগলদৈ পঢ়ি আছা নেকি তুমি? হেল্ল'
তুমি কি জব?
মই বেংকিং, বে বেংকত
উম-উম
উম
আজি কি বন্ধ নেকি?
বন্ধ নাই, যোৱা নাই, ই যিটো ৰ'দ পৰিছে কালি গৈছিলোঁ, তোমাৰ সেইপিনেছ এটা নহয়-নহয়, ফিল্ডত নহয়, মানে কাষ্টমাৰ এটা লগ কৰিব গৈছিলো জালুকবাৰী। কাষ্টমাৰ এটা একাউন্ট আছে মানে, তাৰ মানে এই পইচা দিব টু লেট কৰে ন, ম-মান-মান-মানতেন্দট তোমাৰ পইচা কাচা ডিপজি কৰাব লাগে ন একাউণ্টত, যোনকেইটাৰ নামছি বেলেন্স জিৰৌ হৈ আছে বা যোনকেইটাৰ একাউণ্টত কম আছে
উম
ত' সেইকাৰণে মানে, কাছাৰ কথা পাতিব গৈছিলোঁ আহোতে কামাখ্যাৰ টো ভিৰ
উম
ৰ, তাৰ পৰা ওলাইছো ছটা বজাত, ৰুমৰ এ বাছটো সুমোৱাই নাই পাচ সঞ্চল কৰায়ে নাই। এই, এতিয়া ওলাই আহোতে-আহোতে, তোমাৰ কি নাম জানো? দুঘন্টা লাগি গ'ল, যিটো যাম গুৱাহাটীত যাম আৰু
অ, পাই
উম, গুৱাহাটীৰ যাম যিটো কয়
অ, গুৱাহাটীত এনিটাইম টো আৰু ট্ৰেফিক
আমাৰ এইপিনেতো চৰিয়াব এইকেইটাক ধৰি, যেনে-তেনে গাড়ী লগোৱা, চৰিয়াব ধৰি কিনে ঠাচ-থুচ, চৰিয়াব ধৰি কিনে, খাচকৰকে বাছ- বাছ ড্ৰাইভাৰ কেইটাক
হয় দে, গ্ৰীণ বাছ কেইখন অলপ বেছি ন, ইয়াতে
এই, অশান্তি পাই যাওঁ, মানে সেইদিনা মই গৈছো কাত মাৰিব পৰা নাই বাইক লৈ, এনেকে মানে গাড়ীত বাছখন লগাই ৰাখিছে। তোমাৰ বেকাকে এটা চিধাকে, দুটা বেকাকে, দুটা এনে এনেকে লেফট চাইড। ফটো কৰি কিনে এনেকে লগাই আ তিনি।
উম।
ৰাতিপুৱা কি খালা ব্ৰেকফাষ্ট কৰিলা।
না ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ মনে নেযাই। গৰমত।
কিয় মন নাযায়।
মন নাযায় মই এইটো তোমাৰ কি নাম জানো তোমাৰ ব্ৰাঞ্চৰ। পিছত গ'লেও মই একো খাই নাযাওঁ। মোক মেনেজাৰে কিমান গালি দিয়ে। তই খাই কিয় নাহ বে গা বেয়া কৰিলে কোন আছে মা ইয়াত আছে নেকি ত। চাবলৈ মই কৈ চো নাই। মনে নাযায় আগৰ পৰাই মন নাযায় গম পায়েই দেখোন আপুনি।
উম নাই ৰাতিপুৱা কিবা এটা খাব লাগে আকৌ চাট। টা হ'লেও খাব লাগে তেতিয়াই ভাল নহ'লে একো।
অ মই চাহটো নাখাও এই সৰুৰ পৰা চাহ নাখাও মই।
বেয়া পোৱা।
সৰুৰ পৰা আজি হাতা টুৱেন্টি চছেভেন হৈ গৈছে কমপ্লিট হ'ব মানে হোৱা নাই কমপ্ল হব। মই চাই খো খাই পোৱা নাই মোক কিমানকৈ মায়ে চাহ খা মই। চাহ নে খাওঁ কফি খাই দিওঁ কিন্তু চাহ নে খাওঁ।
কিছুমানে চাহ খায় ভাল নাপৰে বাৰো।
মই চাহ ভাল। চাহ ভাল ভাল কথা নহানে চাহটো মানে প্ৰিফাৰ নকৰোঁ।
উম। নেটটো বেয়া নে কি তোমাৰ।
নেট বেয়া। হেল্ল'।
শুনি পাইছা।
অ শুনি টো পাই আছো মই ক্লিয়াৰলি শুনি পাইছো তোমাৰ কথা।
উম।
তোমাৰ নেট বেয়া হ'ব সেইণে তুমি ভালকে বনা শুনা নাই মোৰতো নেট ক্লিয়াৰ আছে তুমি যি যি কৈ আছ।
মই হস্পত লৈ ৱাই ফাই মোৰ কানেক্ট হৈ আছে কোৱা।
হম।
মোৰ ৱাইা ফাই কানেক্ট হৈ আছে আক মই কিয় শুনি নাপাম ইয়াতে ফাইভ জি লাগি আছে।
উম! মুখত হেডফোন টো সমাই লৈছে গাৰ্ডা আৰু বেছিকে শুন পাইছে।
য়েছ।
মুখত স্পীকাৰটো সোমাই লৈছে হেডফোনৰ।
আহ কিয় শুনি পোৱা নাই নেকি তুমি?
আজিকালিৰ দিনত এই স্পীকাৰ থকা হেডফোনটো কোনে ইউজ কৰে বা।
এ সেই মই যে এই ব্লুটুথৰ হেত। ফোনটো লগালে মোৰ কাণটো বহুত খোজাই জানা।
অ মোৰো খোজাই মই এনেই পেলাই নখি দিো হেডফোন মই হেডফোন নলগাওৱে।
ইমান কাণ খোজা সেইটো লগালে সেইকাৰণে মই এৰিছো মানে বাদ দি দিছো এইটো।
উম।
মই বেংকিংৰ কচিং। কৰি আছো।
কি হয় বেংকিং।
অ।
কত মহেন্দ্ৰাত।
ইয়েচ।
অঁ। মই ফাৰ্ষ্ট ষ্টোডেণ্ট হয় যোৰহাট ব্ৰাঞ্চৰ মাহেন্দ্ৰাছৰ। যোন মেম আছে তোমালোকৰ যোন মানে মেম আছে কি নাম আছিলে মেমৰ নাম। পাহৰি গলোঁ মই তোমালোকৰ মেমৰ নাম কি?
যিটো অ মেনেজ। টোযে অ হম। কিবা আছিলে ৰবা পাহৰিলো মোৰ কিবা কে এৰি যায়।
অ কে দিয়ে আহে।
উম!
অ তাৰ ভণ্টিয়ে যোৰহাট যোৰহাটত খুলিছে মানে।
অঁ।
চাব যোৰহাট ব্ৰাঞ্চ যোৰহাট। যেতিয়া খুলিছিলে নতুন মেদ্রাজ মই ফাষ্ট ষ্টোদেন্ত আছিলোঁ যোৰহাট ব্ৰাঞ্চত। তোমাৰতো এইটো ক'ত আ খ্ৰীষ্টান বস্তিত নে কি আছে।
অ অ খ্ৰীষ্টান বস্তিট ত আছে।
মোৰ কৰ্ছ এডমিচন লৈছিলোঁ পেমেন্ত কৰিলোঁ মই। তিনিটা কৰ্ছে কৰিলে কৰা নহল মোক সেইদিনা মেমে কৈছে গুৱাহাটীত গৈ কৰি লোৱা।
ভণ্টি আছে তোমাৰ আই কাৰ্ড টো মোবাইলতে আছে। ন মই কৈছোঁ আই কাৰ্ডটো বাৰু মোৰ মোবাইলতে আছে মোৰ মানে গল্ড মেম্বাৰশ্বিপ লোৱা আছে ন। দুহেজাৰ ত্ৰিশলৈকে পঢ়িব পাৰো এতিয়া পঢ়িব লা। টাইম নাই দেই তেতিয়া পঢ়িবলৈ টাইম নাই।
এতিয়া আৰু চবে কৰি আছে আৰু কি পঢ়িব লাগে।
উম। মই কৈছো বহি অহি অনাই নাই মই জাষ্ট এডমিশনটো লৈছিলো মই যাম বুলি ভছো তাৰপিছত বেংকতহে। অকলে ট্ৰাই সি কলে মই যোৱাই নাই।
উম।
মোৰ এছ এছ চি কৰি লৈছিলো বেংকিং কৰা হৈ গৈছিলে আৰু ৰেলৱে এখন কৰা হৈ গৈছিলে অকল আছাম টেত খন আছিলে সেইটো কৰা নাই মই চাৰিটা
উম চাৰিটা লৈছিলা
উম
বেংকিং এছ এছ চি আৰু কি
আছাম ষ্টেট আৰু ৰে'লৱে
অ
সেইকাৰণেই মানে তোমাৰ নহয় মানে টাইমেই নহয় আৰু টাইম মানে তোমাৰ
নিমিলে অনলাইন বুকিং কৰিব পাৰি
অ মানে মহেন্দ্ৰছত ইমান মানে হেৰি নহয় ন এডভেটাইজ নহয় যিমান এছ পি এ অকল এডভেটাইজ হয় ন ত
উম এছ পি এম এছ পি এমৰ কথা মই গম নাপাওঁ এছ পি এমটো মানে মোক আহিছিলে কল আহে আহে নহা নহয় কল আহিছিলে এছ পি এমৰ পৰা আহিছিলে এডমিচন লবলে তাৰপিছত তোমাৰ এইটোৰ পৰা আহিছিলে এই কি নাম জানো এই আই ডি নামটো আছিলে পাহৰি গলো মই আই চি এ
অ আই চি এ
আই আই চি এ তো তোমাৰ ড্ৰপ ৰিকোৱেনটো দিয়ে
উম
উম
এইয়াতে যদি পেলেচমেন দিলে হয় ভালে আছিলে একো চাৰ্টিফিকেটে নিদিয়ে আমি যে কচিং কৰিছো
অ চাৰ্টিফি নিদিয়ে অ চাৰ্টিফিকেট নিদিয়ে নিদিয়ে মই তিনিটা কৰ্চ কম্পিলিট কৰিলো এটাও চাৰ্টিফিকেট নাই দিয়া
যে যদি তোমাৰ চাৰ্টিফিকেট থাকিলে জবো তোমাৰ ভাল হ'ল হয় ন
উম
তাকে
উম তাৰপিছত ইয়াত কত ৰুমতে থাকা নে
উম
উম অ আজি ৰুমটো বেলেগ চেঞ্জ কৰিম নিকি এই বেয়া গৰম ৰুমটো
এ ৰুম চেঞ্চ কৰাৰ কামটো বহুত টান না এইবিলাক বস্তু পাতি লৈ যোৱা
বস্তু পাতি অ বস্তু পাতি নাই নহয় মই বস্তু বস্তু পাতি আ নাপা ন কাপোৰ খিনি আছে লেপটপ লেপটপ আছে আৰু তোমাৰ এ কেইটাই আছে মই কাপোৰ আৰু মই সেইকাৰণে পি জিতে লৈছো ন
তুমি কি পিজিত থাকা
অহঁ
জব কৰি আছা তুমি পিজিত কেনেকে থাকিব পাৰিছে
ইয়ে চিয়েৰিং ত থাকিলো
অহ
ৰুমমেট টো পঢ়ি আছে তোমাৰ ছেকেণ্ড চেম পঢ়ি আছে বি বৰুৱাত
উম
এই ক ন মানে এ চালো এটা জোৰ ৰ'ডত তোমাৰ পি জি এটা চালো এইটো কথা পাতিব যাওঁ চছেভেন কে কৈছিল পাৰ পাৰ্চন ভাল একদম মানে তোমাৰ মেইন ৰোডৰ কাষতে লাগি আছে
সাত
আজিকালি মানে পি জি কেইটা মানে চব বিজনেচ
হেল্ল' ত পাহাৰ